আহ', হেল্ল',
অ ', কি কৰি আছা?
অ ', এনে আছো তুমি?
হয় মই এনেই আছো আহ', অ', কি কয় অ', আজি অলপ মোবাইলৰ ওপৰত কথা পাতু দিয়া।
অ', আজি মোবাইল ফনৰ বিষয়ে আজি কথা পাতিবা। অ', ঠিক আছে ভালটো বিষয় কোৱা
হয় এনে তুমি কি মোবাইল ইউচ কৰা?
এনেটো বৰ্তমান মই ৰিয়েলমি ইউজ কৰি আছো ৰিয়েলমি ছিক্স প্ৰ' আহ ', তুমি কি ইউজ কৰি আছা।
হয় মোৰো ৰিয়েলমি হয় ৰিয়েলমি নাইন -নাইন ফাইভ জি হয়।
হয় নেকি? অ', কিমান বছৰৰ পৰা সেইখন ইউজ কৰি আছা।
হয় এইটো এখন পাঁচ বছৰ মান হল হয় ', আৰু তোমাৰ?
অ', মোৰতো ছয় - ছয় বছৰ চামথিং হল তোমাৰ ছয় বছৰ হল। লোৱা মোৰ ফোন। অ
এনে কিবা প্ৰব্লেম হৈ আছে নে এতিয়া।
অ বৰ্তমান মোবাইলৰ এটাই অলপ প্ৰব্লেম হৈ আছে যিহেতু অ বেটৰী অলপ বেটৰীটো নিতিকে মানে ৰাতিপুৱা চাৰ্জ কৰিলে। আৰু দুপৰীয়া মানত ছুইচ অফ হৈ যায়।
আচ্ছা এনে হেগ চেং মাৰে নে তোমাৰ।
অ হেংটো তেনেকুৱা একো হেং লেগ এনেকুৱা মোবাইলৰ একো প্ৰব্লেম নাই এনে ইউজ কৰিব পাৰি আৰু ভালকে খালি অলপ বেটৰীটো চেঞ্জ কৰিব লগা হৈছে নেকি তাৰ কাৰণে অলপ। প্ৰব্লেম দি আছে। আৰু তুমি মোবাইল ফোন লওঁতে মোবাইল ফোনৰ কেমেৰা চাই লোৱা না ফিচাৰ্চবোৰ চাই লোৱা?
হয় মই তো এনেই মোবাইল যদি কিনিবলে যাওঁ মই এনেই কেমেৰাই চাওঁ। হে কেমেৰা চাও আৰু বেটৰি এইটো চাওঁ বেটৰি কিমান টাইমত চাৰ্জ হয় এইটো চাওঁ। বেটৰি এইটো চোৱা যায় ন ইমানতো মই নাজানো মোবাইলৰ। মানে এইটো ফিচাৰ্চ বোৰ কেনেকা চাব লাগে। এনে ৰেম চাওঁ ৰেম কিমান।
অ ৰেম সেইটোয়ে মেইন কথাটো মেইন মানুহৰ। চাব লগা হয় মেইন ৰেম আৰু ৰেমটো চাব লাগে আৰু ৰম বুলি ষ্টৰেজটো ষ্টৰেজটো চাব লাগে। অ ষ্টৰেজ আৰু ৰেম চালে হৈ গ'ল। মোবাইলৰ কোৱালিটি। টো ভালে থাকিব যদি বেছিকে ৰেম লোৱা আৰুটো মোবাইল বেছি বচৰলৈকে চলিব বিনা হেং নমাৰাকে।
তুমি যেতিয়া মবাইল লোৱা তুমি কি কি চোৱাতে? ফিচাৰছবোৰ।
মই যেতিয়া মোবাইল লওঁ তোমাক কলোঁ নহয় নৰ্মেল বেচিক চিজ বস্তুবোৰ চাওঁ কেমেৰা চাওঁ তোমাৰ বেটেৰী হেল্থ চাওঁ তাৰপিছত তোমাৰ হ'ল ৰেম চাওঁ প্ৰচেছাৰ চাওঁ আৰু তাৰপিছত তোমাৰ ষ্ট'ৰেজ চাওঁ। সেই চ পাঁচখনন বস্তু চাইক লও এনে বেটেৰি হেল্থটো ইম্পৰ্টেন্ট হয় আহ সেইবোৰ বস্তুবোৰ ইম্পৰ্টেণ্ট হয় যিহেতু আমাক লাগি থাকে। আৰু তুমি তুমি কি চোৱাে চাইকেল লোৱা।
হয় বোলে তোমাক কলো যিহেতু এইবোৰ যে চাওঁ কেমেৰা চাওঁ ভাল কেমেৰা আছে নে নাই সেইটো চাওঁ আৰু এনেই ৰেম চাওঁ কিমান জিবি ৰেম আৰু সেইটোৱে চাওঁ মই ইমান এইটো নাচাওঁ আৰু এই তুমি মোবাইলত টো কি কি চলোৱা?
মোবাইলত মই তোমাৰ ইনষ্টাগ্ৰাম চলাওঁ ফেচবুক চলাওঁ তাৰপিছত তুমি কেইটামান অনলাইন গেম আছে সেইবোৰো খেলো। বেছিকৈ মই এপ। তাৰপিছত ইউজ কৰা ক'ব গ'লে ইনষ্টাগ্ৰাম। পোৰা অলপ বেছিকে উইজ কৰোঁ আৰু বৰ্তমান আঁ আজি কালি টো মানুহৰ ইনষ্ট্ৰাগ্ৰাম, ফেচবুক, দিও আৰনিং কৰি আছে। অঁ সেইটো ভাল লাগে, আৰু তুমি কি উইজ কৰা মোবালতো?
হয় ময়ো মইতো আজিকালিটো ইনট্ৰা ইনষ্টাগ্ৰামতো সবৰে মোবাইলত থাকেই ইনষ্টাগ্ৰাম এইটো চবে ইউজ কৰে। মই সেইটোৱে ইউজ কৰো ফেচবুকো ইউজ কৰো। আৰু ইউটিউব এইবোৰ। ইউজ কৰাই যায় এইটোতো হোৱাটছপ বোৰ এইটোতো কম্পালচাৰী আছেই যে মবাইলত আৰু এনেতো অনলাইন গেম বোৰো কেতিয়াবা খেলো এনে এনে এনে এ টেম্পল ৰান আৰু এটা চাব্বিচ বু আছে এই দুটাই গেম খেলো আৰু এনে নেখেলো কেতিয়াবা কেতিয়াবা লুডু খেলোঁ। আৰু হয় সেইবোৰে খেলো মই আৰু তোমাৰ এনে হয় তোমাৰ এনে মানে কেমেৰাৰ। কোৱালিটি কেনেকুৱা আছে।
অ মোৰ কেমেৰা কোৱালিটি ভালে আছে আহ মানুহতো অলপ চিনি পোৱা নাযায় অলপ বেয়া হৈছে অ ফ্ৰণ্ট কেমেৰাটো ভাল আছে বেক কেমেৰাটো মানে অ গ্লাছখন ভাঙিকে ধূলি সোমাইছে সেইকাৰণে অলপ বেয়া হৈছে। নহ'লে তাৰ তাৰ পিছত ভালে আছে আৰু বস্তুবোৰ।
হয় হয় মোৰো এনেকুৱাই হৈছে। যে মোৰ মানে কেমেৰা বেয়া হৈ গৈছে মোৰো মানে। এতিয়া লগতে বহুত ভাল আছে বহুত ভাল কোৱালিটি মানে এইটো ফটো ফাতা নাছিল বহত ভাল আছিল এতিয়া অলপটো এইটো কমিছে এনেতো কমিছে। হয় ৰিয়েল মি মোবাইল। মোক ভালে লাগে আৰু তোমাৰ কি কি মোবাইল ভাল লাগে বেছিকে।
অ মোক ভাল লগা মোবাইল ক'লা তুমি এটা মোবাইলটো বেছিকৈ ভাল লগা মোবাইল হ'ল মোক আইফোনটো ভাল লাগে ভৱিষ্যত যিহেতু মই আইফোন ল'ব মন আছে চাওঁ বাৰু হয় যদি ভৱিষ্যত আইফোন এটা ল'ম আৰু। এতিয়া বৰ্তমানতটো তেনেকুৱা পইচা পাতি নাই আৰু পিছলৈ চাওঁ আৰু মোক ভাল লগা মোবাইল আইফোন কলো তোমাক চেমচংটো ভাল লাগে। আৰু তাৰ পিছত এনে ৰিয়েলমি ফোনখন। চলাই আছো সেইবোৰ সেইটো ফোনো ইমান বেয়া নালাগে ভালে লাগে তোমাক কোনটো ফোন বেছি ভাল লাগে? আৰু তুমি ভৱিষ্যত ল'ম বুলি ভাবিছা।
হয় মোকো আই ফোনটো ভালে লাগে। মানে আই ফোনত কেমেৰা বহুত ভাল থাকে। যে সেই কাৰণে মোকো আই ফোন ভালে লাগে। আৰু আৰু ওৱান প্লাছো ল'ম বুলি ভাবি ছিলোঁ ওৱান পালাচটো ভালে লাগে এতিয়াটো নাজানো ওৱান পালাচ ইমান। চলা নাই চাগে মই ইমান- দেখা নাই আৰু ইণ্টাৰনেট- ত মই চাই থাকোঁ ন। কেতিয়াবা আই ফনটো মে ওৱান প্লাছ মান এইটো চলা নাই চাগে। আৰু এনে চেমচং চেমচং যে- থাকে
অ আল আলট্ৰ বলো ভাল থাকে অ তুমি ঠিকলা আল্ট্ৰাপুলৰ কেমেৰা আৰু প্ৰচেছৰ দুটাই ভাল থাকে।
হয় এনে তুমি আইফোন ভাল পোৱা তুমি আই ফোনৰ কি বেছি চাগে ভাল পোৱা ফিচাৰ
অ আইফনৰ ফিচাৰ তুমি ক'লা নহয় আইফনৰ ফিচাৰ তোমাৰ যিহেতু এটা ফেচ লক থাকে।
ফেচ তোমাৰ এ অলপ যদি তুমি নিজৰ ফেচ দেখা হৈ যায়। সি খুলি যায় আন্ধৰাতো তোমাৰ ফেচটো স্কেন কৰি লয়। সেইটো ফিচাৰ্চটো অলপ ভাল লাগে। আৰু কেমেৰা কোৱালিটিটো অলপ বহুত ভাল লাগে কেমেৰা কোৱালিটি। অতি ভাল লাগে সেইকাৰণে মোক ভাল লাগে আইফোন টো আৰু তাৰপিছত হ'ল অ আৰু এখন মোবাইল আছে নাথিং বুলি।
হয় হয় হয় এইটো মোবাইলটো মোক বহুত ভাল লাগে মান দেখাত ভাল লাগে এইটো মোবাইলতটো কেমেৰা পিছপিনে বেলেগ ডিজাইন থাকে। থাকে ন সেইকাৰণে।
অ নাথিং মবাইলটো দেখাতো ভাল আৰু তোমাৰ ধৰা ইচতাইলটো বেলে লাইটিং চাইটিং লগোৱা আছে। পিছপিনে অ লুকচটো ভাল লাগে। তাৰ সেইটো ফোন ভাল লাগে আৰু তোমাক আইফনৰ কি ভাল লাগে বেছিকে?
মই তোমাক যিয়েটো কলোঁ। মই ইমান নাজানো আৰু ফিউচেচ বোৰ কেনেকা চাব লাগে আইফোনৰ কি ভাল হয়। এনেই নাজানোঁ মই এনে কেমেৰাই দেখা কেমেৰাই মানে এইটো চাইছিলোঁ কাৰোবাৰ ফ ফটোটো চালে গম পাই যায় ন। এইটো আইফোনৰ ফটো বহুত। ভালকে উঠ উঠে আৰু বহুত ভাল থাকে। সেইকাৰণে মোৰ সেইকাৰণে। আইফোনৰ কেমেৰা ভাল লাগে আৰু চেমচাং এ এছ আল্ট্ৰা এইটোৰ ভাল লাগে। সেইটোৰ কেমেৰা ভাল থাকে হয়। সেয়বোৰৰ জিৰ' পইনত মানে। জিৰ' পইণ্টত উঠালে মানে ফটোবোৰ বহুত ভাল আহে দেখাটো ভাল লাগে হয় আৰু তুমি এনে কব পাৰিবানে এতিয়া মানে ফোনৰ মানে প্ৰাইচবোৰ কেনেকুৱা আছে? কি হয় কব পাৰিবানে?
অঁ এতিয়া ফোনৰ প্ৰাইচটো যেনেকুৱা আগত বহুত দাম আছিলে ফোনৰ প্ৰাইচ এতিয়া বৰ্তমানটো ফোন ফোনৰ প্ৰাইচ অ বহুত কমি গৈছে আ যি-যিহেতু তুমি আজিকালি ফোন পাঁচ হাজাৰ ছয় হাজাৰতো পাই যাবা আগতে এনেকুৱা নাছিলে পোন্ধৰ হাজাৰৰ তলত ফোনে নাছিলে আজিকালি পোৱা যায় পাঁচ হাজাৰ ছয় হাজাৰত সাত জাৰত তুমি ভাল ফোন ল'ব লাগিলে তোমাক পোন্ধৰ হাজাৰ দিলে হ'ল আৰু তুমি চলা কাৰণে ফোন লাগিলে তুমি পাঁচ ছ হাজাৰত এখন ফোন পাই যাবা আহ আৰু তোমাৰ আইফোনটো তোমাৰ আছে দাম দামেই আছে সেইবোৰ ফোনৰ অলপ বেছিকে দাম অ সেইটোৱে আৰু এনে তুমি ফোনত যি মানুহে ইউজ কৰে বেচিক কি ইউজ কৰা ফোন তুমি কি ভাবা ইউজ কৰা ভাল হয় ন বেয়া হয় তাৰ বিষয়ে ক'ব পাৰিবা নেকি?
হয় ফোনটো বে ইউজ কৰিলে বেয়াই হয় যিহেতু এইটো মানে এডিকচন হয় যায় ন এনেত ষ্টুডেন্ট বোৰৰ কাৰণেও বেয়া হয়। ইউজ কৰিলে এইটো বেয়াই থাকে এনেতো ভাল কামৰ কাৰণে ইউজ কৰিলে একো নহয়। টোৱে মানে আজিকালিতো চবৰে হাতত ফোন থাকে। চবে ইউজ কৰে ন চবৰে কিবা কিবি কামৰ কাৰানও ইউজ কৰে কোনোবা যদি মানে এনে ইউজ কৰে সেনেকুৱাও হয়।
তুমি কি ভাবা সৰু সৰু পোৱালি দুটা আজি হাতত মবাইল থাকে, ইহঁতক মোবাইল দিব লাগে নে নালাগে তোমাৰ ক্লাছ ফৰ ফাইভ ছিক্সৰ পোৱালিকেইটাৰ হাতত মোবাইল থাকে, হাতত দিব লগে নে নালাগে?
মোৰ কোৱা মতেতো নালাগে মই সেইটোয়ে ক'ম ত উম মানে এ ইমান সৰু সৰু পোৱালিক দিব নালাগে। যিহেতু ইমান সৰু পোৱালি মানে স্কুলত অ পৰি আছে এতিয়া মবাইল চবাইল দিলেতো বেয়া হৈ যায় এডিকচন হৈ যাব ন ডাঙৰ মানুহে আজিকালি এডিক্ত চন হৈ গ'ল মোবাইলৰ সেইকাৰণে আৰু সৰু পোৱালিটো আৰু হৈ যায় ন? আৰু তুমি কি কব বিচাৰা?
অ মোৰ মতেদি সৰু পোৱালিটো ইহঁতে ইমান বুজা হোৱা নাই সিহঁতক মোবাইল দিব নালাগে আজিকালিতো একেবাৰে দুই দুই তিনি বছৰ পোৱালী মোবাইল নহলে ভাত নাখায়। এনেকুৱা এনেকুৱা অৱস্থা হৈ গৈছে। যে মোবাইল দেখায় কে ভাত খায় এনে আদত বেয়া লাগে আৰু তোমাৰ আহ মোবাইলৰ কাৰণে খেলা ধুলাও পাহৰি গৈছে আগৰ নিচিনা নাই খেলা ধুলা পোৱালীবোৰৰ অহ সেইকাৰণে মোবাইল দিয়টো বেয়া। সেইকাৰণে মোবাইলটো দিব নালাগে। অহ। আজি খালি হেল্ল' শুনিছেনে?
অ' ঠিক আছে দিয়া। ৰাখো।
অ' দিয়া ঠিক আছে।